হেল্ল' অ শুনি আছানে মাত্ৰো এতিয়া অ শুনিছো শুনিছো তুমি শুনিছা নহয়?
হয় এতিয়া কি কৰি আছা।
এ আছিলো তুমি কি কৰিছা।
অ বাকী মাহতৰ ভালনে?
অঁ ভালেই ভালে তোমাৰ।
হয়।
তোমাৰ ভালনে? হেল্ল'
হয় মাহঁত ভালনে?
অ ভাল ভাল তোমাৰ তোমাৰ ভাল নে?
হেল্লো
হেল্লো' তুমি মাতো শুনি আছা নাই বাৰু মোৰ
অ মাহ এটা ভাল নাই তোমালোক
উ ভাল ভাল তোমাৰ ভাল নে?
হয়, হয়।
হয় এতিয়া তোমালে কল কৰিলো মানে কথা এটা আছিলে। এতিয়া যিহেতু অসমত আহ। অসমত তথা ভাৰতবৰ্ষত এতিয়া নিবনুৱা সমস্যাটো বৃদ্ধি পাইছে। তাৰপৰত তোমাৰ লগত অলপমান আলোচনা। জনাব বুলি ফোন কৰিলোঁ। এতিয়া তুমি এই সমস্যাটো ৰোধ কৰিবলৈ তুমি কি কি কেনেকুৱা ধৰণৰ পদক্ষপ পদক্ষেপ লবা বাৰু।
হয় মানে কি এ বনোৱা বনোৱা সমস্যাটো তটো মানে আমাৰ। অসমত মানে বেছি দেখা যায়। কিয়নো অ মানে আমাৰ অসমৰ মানুহ বিলাক এ কিছুমান প্ৰায়ভাগৰ শিক্ষা নাই। কিন্তু বহুতৰে। শিক্ষা আছে যদিও মানে সিহঁতে সামৰ্থ্য অনু। যাই মানে সিহঁতি। এ চৰকাৰী সাহাৰ্য্য বা।
হয়।
কৰি বা এনেধৰণৰ উ ডাঙৰ মানে অসমত উদ্যোগ নাই। য'ত সিহঁতি প্ৰতিষ্ঠাপন ল'ব।
হয় হয়।
সমান নিবনুৱা। সমস্যাটো মানে এ বাঢ়ি বা দিনক দিনে মানে বাঢ়ি গৈ আছে। মানে কি হৈছে অসমত যিহেতু। তটো এ ডাঙৰ উদ্যোগ নাই বা এ ইমান চৰকাৰী চাকৰিও ওলোৱা নাই। সেইবাবে মানে বহুত নিবনুৱা সমস্যা পাইছে। কিন্তু ব বৰ্তমান আমাৰ এ এতিয়া অসমত যিখন চৰকাৰ। চৰকাৰ চলি আছে সেই চৰকাৰে মানে এ নিবনুৱা সমস্যা ৰোধ কৰিবলৈ। এ বহু লোকক অতি কমেও। দুই লাখ। লোকক এ চাকৰি দিবলৈ সক্ষম হৈছে। তথাপিও কিন্তু নিবনুৱা। সমস্যাৰ।
এতিয়া মই নিবনুৱা সমস্যা মূল কাৰণ হিচাপে মই জনসংখ্যা বৃদ্ধিটোৱে বেছি মানে অলপ পাইছো এতিয়া অসমত যিহেতু কৰ্ম।
হয়।
এতিয়া যিহেতু অসমত। জনসংখ্যাটো বৃদ্ধি হৈ গৈছে। জনসংখ্যাটো বৃদ্ধি হোৱাৰ লগে লগে আমাৰ কৰ্মসংস্থাপন সৃষ্টি হোৱা দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত জনসংখ্যা মানে কৰ্ম সংস্থাপন নোহোৱা হৈছে।
হয়
এতিয়া বৰ্তমান সেই কৰ্ম কৰ্ম সংস্থা ব্যৱসায় বাণিজ্য উদ্যোগ। উদ্যোগত তোমাৰ অসমত স্থাপন কৰা হয়। উ উদ্যোগবোৰো এ এনেধৰণে স্থাপন কৰিব লাগিব যাতে প্ৰদূষণ নহয়। এতিয়া প্ৰদূষণো এটা আমাৰ এটা সমস্যাই এতিয়া তোমাৰ ইয়াৰ মানে এই তোমাৰ মই ভাবো। মই এই এই এই অসুবিধাটো আমি যদি সমাধান কৰিবলৈ হয় তেতিয়া আমি অসম চৰ কাৰৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱসায়িক শিক্ষা।
হয় হয়
চৰকাৰী আঁচনি এনেণ যেনেকে উদ্যোগ বিকাশ কেন্দ্ৰ স্থাপন কৰি আমি এই মানে অসুবিধাটো আমি আতৰ কৰিব পাৰিম তোমাৰ এতিয়া বা অসমতে নহয় ভাৰতবৰ্ষতো অ এতিয়া অসমতে নহয় যিহেতু ভাৰতবৰ্ষৰ দ্বিতীয় জনবহুল দেশ। এতিয়া তোমাৰ এ এই ভাৰতবৰ্ষত বহুতো আঁচনি ওলাইছে যদিও এতিয়া ভালদৰে ফলপ্ৰসূ হৈ উঠা নাই? বাকি ক ক এতিয়া বৰ্তমান আমাৰ অসমৰ মানুহে কৰ্মমুখী হৈ উঠা নাই হেল্ল' হেল্ল'
হয় হয়
হেল্ল' তু শুনি আছা নাই বাৰু মাতটো
হয়
হেল্ল' হেল্ল' হেল্ল'
বাকী নিবনুৱা সমস্যাটো মানে কি হয়?
এতিয়া তোমাৰ এতিয়া নিবনুৱা সমস্যাটো আমি বিভিন্ন ধৰণৰ সভা সমিতি দিব লাগিব নেকি তুমি কি বুলি ভাবা এইটো হয়
হয় মানে কি এতিয়া যিহেতু উম দু অ হয় যেতিয়া যিহেতু বৰ্তমান চৰকাৰে দুই লাখ চৰকাৰী চাকৰি দিবলৈ সক্ষম হৈছে, কিন্তু আমাৰ মানে কিছুমান লোক আছে এনেকুৱা মানে সিহঁতে চব চৰকাৰী চাকৰি এটকাও মূল্য নোলোৱাক দিছে যদিও কিছুমান লোকে মানে কিছুমান এ নিবনুৱা লোকৰ উম মগজুত এটা কথা সোমোৱাই দিছে যে পইচা দিলেহে মানে চাকৰি পোৱা যাব সেইবাবেও কিছুমান এ মানুহ মানে থমকি ৰব লগা হৈছে যিহেতু আমাৰ অসমত প্ৰায় মধ্যবিত্ত শ্ৰেণীয়ে বেছি আছে এ সেইবাবে বহুত মানুহে মানে পইচা লৈ ভয় কৰি মানে উম চাকৰি মানে লবলৈ সক্ষম হোৱা নাই। এ কি কিছুমান এনেকৈ গৈছে আৰু কি হৈছে মানে আমাৰ জনসংখ্যা বেছি কিন্তু উদ্যোগ বা এনেকুৱা প্ৰতিষ্ঠান বা তেনেকুৱা হেৰিসমূহ কম
এতিয়া আমি বিভি চৰকাৰক
সেইবাৰ মানে আমাৰ অসমীয়া অসমৰ মানে নিবনুৱা সমস্যা মানে অত্যাধিক পৰিমাণে বৃদ্ধি পাবলৈ ধৰিছে।
এতিয়া আমাৰ চোৱা তুমি এতিয়া যদি চৰকাৰে বিনামূলীয়া আমাৰ ঋণ যদি প্ৰদান কৰে। তেতিয়া আমাৰ বৰ্তমান এই অসমৰ লোকসকল আত্মনিৰ্ভৰশীল হ হব হব পৰাকৈ এটা বা ব্যৱসায়িক কেন্দ্ৰ স্থাপন কৰিব পাৰিব। হেল্ল
হয় শুনিছো।
হেল্লো শুনি আছা নাই বাৰু মোৰ কথা অ যেতিয়া তোমাৰ এইয়া আত্মনিৰ্ভৰশীল হ'ব তেতিয়া সেই যুৱকজনে বা যুৱক যুৱতীজনে আন আন বেলেগকো কৰ্ম সংস্থাপনত সুযোগ দিব পাৰিব। মইও তেনেদৰে যদি বিনামূলীয়াকৈ ঋণ প্ৰদান কৰে
হয়।
তেতিয়া যেতিয়া এটা ব্যৱসায় স্থাপন কৰিব যুৱক বা যুৱতীজনে নিজক কৰ্ম সংস্থাপন দিয়াৰ লগতে আন দুই বা তিনিজনক তাত কৰ্ম সংস্থাপন দিব পাৰিব। এতিয়া এই আমাৰ যিটো নিবনুৱা সমস্যা। সেইটো মই ভাব- ৰোধ হ'ব অলপ হ'লেও ৰোধ হ'ব। এতিয়া বি মহা যিহেতু এই মাজত তুমি শুনিছা চাগে মহাত্মা ৰাষ্ট্ৰীয় গ্ৰাম্যয় নিযুত আঁচনি দুহেজাৰ পাঁচ চনৰ পাঁচ চনে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছিল। এই আঁচনিখনৰ পৰা বহুত বহু তোমাৰ গাঁও অঞ্চলৰ প্ৰাপ্তবয়স্ক লোকসকলক বহুতোত
হয় হয় তুমি একদম সঠিক কথা কৈছা। হয় হয় আচনি হয়
তাৰপিছত সম্পূৰ্ণ গ্ৰামীন যোজনা আঁচনি এই যোজনাখন দুহেজাৰ এক চনত স্থাপন কৰা হৈছিল। এই সুবিধা এই এই আঁচনিখনৰ সুবিধাজনক মজুৰিয়ে নিয়োগ সৃষ্টি আৰু তাৰ দ্বাৰা খাদ্য সুৰক্ষা আগবঢ়োৱাটো এই এই আঁচনিখনৰ মূল উদ্দেশ্য আছ- চিলে তোমাৰ এনেধৰণৰ বিভিন্ন আঁচনি আমাৰ অসমত প্ৰৱৰ্তন কৰিছে। কিন্তু সেই আঁচনিখন বৰ্তমান ফলপ্ৰসূ হৈ উঠা নাই। এতিয়া যিহেতু এতিয়া নতুন চৰকাৰ আহিছে এই নতু- নতুন অসমৰ এই নতুন চৰকাৰখনে যাতে পাছলৈ এই আঁচনিটো মানে এই সমস্যাটোৰ ওপৰত এতিয়া বৰ এতিয়া কঠোৰ নি মানে কঠোৰ ভাব এ তোমাৰ এই ব্যৱস্থা ল'ব লাগে। বাকী তোমাৰ লগত এই বিষয়ে আৰু আকৌ আলোচনা কৰিম
হয়
অহ তাকে আমাৰ এতিয়া সভা সমিতিটো আমি এই
সমস্যাটো মানে আমাৰ
হয় এই এই সমস্যাটোৰ বিষয়ে তোমাৰ লগত পাচলোৱা
আমাৰ মানে এতিয়া কি হয় অ হয় আমাৰ মানে এয়া সময় মানে এনেকুৱা হৈছে
হয় অ মানে শুনাই এতিয়া মানে এনেকুৱা ধৰণৰ সমস্যা আছে মানে জনসংখ্যা বাঢ়ি গৈছে কিন্তু মানে আমাৰ আয় কমি আহে মানে মানে যিহেতু এইটো জনসংখ্যা বৃদ্ধি মানে বহু কাৰণতে প্ৰভাৱ পোৱা দেখা গৈছে জনসংখ্যা বৃদ্ধিৰ কাৰণে সেই প্ৰভাৱ নিবনুৱা সমস্যাটো পৰিছে নিবনুৱা সমস্যাটো উম মানে যেনেদৰে এ কমিব লাগিছিল তেনেদৰে মানে বাঢ়িছেহে কিয়নো আমাৰ জন সংখ্যা বৃদ্ধি হোৱাৰ ফলত এ আৰু মানে নো মানে শিক্ষা থকা যুৱ এ ওলাই গৈছে বা যুৱতী ওলাইছে কিন্তু আমাৰ এ জনসংখ্যা অত্যাধিক হোৱাৰ বাবে সকলোকে মানে দিবলৈ সক্ষম হয় নাই যিখিনি মানে খিনি ভাল পাৰদৰ্শিতা আছে তেওঁলোক দিবলৈ সক্ষম হৈছে আৰু কিছুমান কিছুমান মানে কি কিছুমানে। এ ঘোচ খোৱা ঘোচ লৈয়ো মানে চৰকাৰী চাকৰি লয় এতিয়া মানে কি হৈছে চৰকাৰখনে মানে সেইসমূহ অ আইনগত ভাৱে মানে বন্ধ কৰি দিছে। যে। সেইবাবে মানে বহুত নিবনুৱা সমস্যা বা উ কম বাঢ়ি গৈছে মানে সেইটো সেইটো চৰকাৰে ঠিক কাম। কামে কৰিছে এ উ। তথাপিও মানে কি এটা নিবনুৱা সমস্যাটো বাঢ়িছে। এতিয়া কি এ নিবনুৱা না। সমস্যাটো কমাব। বলে মানে। আমি এ। এ আমাৰ এই অসমতে মানে ডাঙৰ উদ্যোগ বা কিমান চৰকাৰী চাকৰি ওলালে আমি তাত এ মানে এপ্লাই কৰি এ তাত এ যদি আমাৰ ভাল আমি পাৰদৰ্শী দেখুৱা পাওঁ আমি তেতিয়া তাত সামৰ্থয় অনুযায়ী। এই ছাত্ৰ। চাকৰিতটো পাম আৰু এ যদি। আমি ডাঙৰ উদ্যোগ এটা আমাৰ সময়ত এ প্ৰতিষ্ঠা কৰে তাতো আমি কম যদি আমাৰ ভালদায় তাকে এ যিহেতু এতিয়া আমি এ। আমাৰো শিক্ষালাভ আছে আমিও যিহেতু যোগাইছো আমাৰ আমাৰো সেই নিবনুৱা। সমস্যাৰ নিচিনাই গতি হব সেইদৰে কেতিয়াবা। মানে ভালদৰে পঢ়া কৰা তোমালৈ ধন্যবাদ থাকিল আজিলৈ ইমানতে সামৰিছোঁ।
হয় বাৰু তোমাৰ লগত এইটো বিষয়ে আলোচনা কৰিম পাছলৈ।